হেল্ল' নমস্কাৰ
অ নমস্কাৰ নমস্কাৰ! এইয়া তোমাৰ বাদৰ মুুখতে আছো পদূলি মুখত মই তোমাৰ এইয়া উম- এই মাত্ৰ মাছ বিক্ৰী কৰি আহিছো দোকানৰ পৰা।
অ অ অ, আজি অফিচত নগ'ল নেকি।
নাই মই আপোনাৰ এতিয়া অফিচ চফিচ নাযাও মই এতিয়া আপোনাৰ বিজনেচ কৰি আছো মাছৰ দোকান আছে। দিনত তোমাৰ মা চাই আছে আছে দিনত তোমাৰ মা চাই একেলত মাছ লৈ ঘুৰো আকৌ ৰাতি তোমাৰ তিনি আলিত বহো- বেলেগ তোমাৰ আছে খাই- ছাগলী, আছে তাৰপিছত গৰু, আছে হাঁহ, আছে মুৰ্গী, আছে।
অ অ অ, ময়ো মানে এতিয়া অকণ ওলাই আহিছো মানে চাহ চাহ, তাহ চাহপানী খাই পেলাই। উম সেইকাৰণে- বনাই বনাই বনাই মোৰ মানে অকণ ৰাস্তাললে চাহ পানী খাই ওলাইছো এইটো গৰম কি ক'ব এতিয়া ঘৰত কেনে-
অ তাকে মই এই ওলাই পেলাই তোমাৰ চাহকন খাই বোলে চাদা অকন খাব ওলাইছো-
অঁ অঁ অঁ অঁ
তাকে বাকী খবৰ খাতি ভালে উম উ
এতিয়া কি বুলি কয় মানে বিয়া এখন আছিল মানে। এই বিয়াখনত মানে উ মাছ মাংস লাগিছিল
অ ক'ব কি কি মাংস লাগিব কি মাছ লাগিব।
ব্ৰইলাৰ মাংস দিলে হ'ল ব্ৰইলাৰ মাংসৰ মাছ দিলে হ'ল এতিয়া অসমীয়া বিয়াহে ন
উম
সেইকাৰণে
উ বাকী বেলেগ মাংস নালাগে।
বেলেগ নালাগে ব্ৰইলাৰ আৰু এ ছাগলী, লাগিব ছাগলী ব্ৰইলাৰ আৰু মাছটো, দিলেই হ'ব।
মই দিব লাগিব নে আপোনাৰ বেলেগে দিব লাগিব
আপুনি আপোনাৰ আছে যে আপুনি দি দিব।
কেইটা লাগিব বা।
এতিয়া আপুনি জানিব এতিয়া মানুহ মই এতিয়া দুহেজাৰ মানুহ মতিছো এতিয়া কেইটা লাগে ছাগলী এতিয়া।
কিমান কুইন্টলে লাগিব আপোনাৰ একাউণ্ট লাগিব না দুইকুন্টে লাগিব নে।
তিনি চাৰি কুনণ্ট মান হলে হৈ যাব মানুহ মাতিছো ন আৰু
অঁ আপোনাৰ খাহী লাগিব নে পাঠা লাগিব নে আপোনাৰ হেৰি লাগিব খাই খাই লাগিব খাই উ। আপোনাৰ ভাল খাহীয়ে পাব বাৰু কিন্তু দামটো মই কৈছো আঠশকৈ লাগিব দেই।
অঁ হ'ব হ'ব কিবা এটা কম বেচ লব আৰু
হ'ব দিয়ক আপুনি কিবা এটা কৰি চাৰে সাতশকৈ দিব হ'ব।
অঁ হ'ব হ'ব খাহী পাম নে অঁ অঁ অঁ অঁ ঠিক আছে এতিয়া।
ন ক ব্ৰইলাৰ একেই কেজি লাগিব।
ব্ৰইলাৰ দিলেই হ'ল বিশ ত্ৰিশ কেজিমান।
বিশ, ত্ৰিশ কেজি আতিব জানো আপুনি এটা কাম কৰক ব্ৰইলাৰ পঞ্চাশ কেজি মান লৈ লওঁক।
অঁ পা'ব একো নাই মই আপোনাক মানুহ কিমান ধৰ ম জনাই পেলাই আপোনাৰ লিটচ্
অঁ খাহী আপোনাৰ তিনি কুইণ্টেল ধৰি দিছো ব্ৰইলাৰ আৰু মাছ ইমান নাখ নাখাবতো।
মাছতটো ইমান নালাগে ব্ৰইলাৰ মানে ব্ৰইলাৰটো ইমান নালাগে মাছটো লৈ আহিলে হৈ যাব
মাছ আপুনি শুনক মাছটো আপুনি এটা কাম কৰক ত্ৰিশ কেজি মান লৈ লওতি কিছু বুঢ়া বুঢ়ী মানুহ বিলাকেহে মাছ মাংস নাখায় অঁ আপোনাৰ মাংস নাখায় সেইকাৰণে মাছটো দিব পাৰিব আৰু।
অঁ অঁ হ'ব মই এতিয়া মানে বুঢ়া মানুহো মাতিছো ন এতিয়া পিন চুপিন মাতিছো ন সেইকাৰণে মানে মাছতটো লাগে মানে
অঁ মাছ আপোনাৰ কি মাছ দিব লাগিব! অঁ বাকী চন্দা চন্দা নালাগে।
নাই নাই সেইবিলাক নালাগে সেইবিলাক ন নাগে পামপ্লেট দিলে হ'ব উম আৰু মাছৰ কণীটো যে অঁ সেইটো সেইটোওঁ অকণ দিবচোন মানে ভাজি খাবলৈ ই চেষ্টা কৰত নহয়ান বিৰাত ভাল লাগে ন।
পেটু লাগিব নাই পেটু পেটু।
দিলেই হ'ল দিলেই হ'ল। খালি আপুনি মাছটো আপোনোকে গচাবাগ মানুহ লৈ আহিব আমাৰ মানে মানুহ নাই বেছি
হ'ব হ'ব মই এইবিলাক ক্লিয়াৰ কৰি দিম আপুনি একো চিন্তা কৰিব নালাগে।
অঁ অঁ ঠিক আছে এতিয়া ছাগলীতো আমাৰ ঘৰৰ পিছতেই চাব পাৰিব জেগা আছে বাৰু
অঁ ছাগলী ন মই আপোনাৰ ৰাতি মই দুটা বজাত বা বাৰটা মানত মানে মই ছাগলী লৈ আপোনাৰ গাড়ীত লৈ ওলাই যাম আপুনি চিন্তা নকৰিব মাছতটো মই এইফালৰ পৰাই কাটি লৈ যাম মাছ আৰু ব্ৰইলাৰটো।
উম উম।
চিন্তা নকৰিব।
আপোনাৰ বিজনেছ একে নে আৰু বেলেগ কোনোবা আছে।
আছে তোমাৰ মোৰ মাছ ঘৰতে আছে তাৰ পিছত ব্ৰইলাৰ আছে ছাগলী আছে। ছাগলী বাৰুতে মই আপোনাৰ বেলেগৰ পৰা উঠাব লাগিব যে তিনি কুইণ্টেল ছাগলী নাই। বুলি ক'লে বিশ পঁচিশটা মান লাগিব না
উম উম।
মই অকমান মানে কথাবিলাক কানে শুনি নাপাওঁ জুইচ কৈছো। দ বেয়া নাপাব অঁ মানে মোৰ অলপ কাণৰ প্ৰব্লেম আছে মানে মই আপোনাৰ শুনি নাপাওঁ যে।
অঁ বুঢ়া হৈছে ন এতিয়া বয়স হৈছে এতিয়া আপোনাৰ পোৱালি কেইটা এতিয়া।
মোৰ পোৱালি আপোনাৰ ছোৱালী তিনিজনী ল'ৰা চাৰিটা।
অঁ অঁ ঠিকে আছে ঠিকে আছে। অঁ আপোনাৰ মানে এনেকে প্ৰব্লেম চব্লেম নহয় নেকি ইমান পোৱালী ৰাখিছে যে।
নাই নাই মোৰ এতিয়া চব এতিয়া আপোনাৰ ল'ৰা ছাৰিটাই চাকৰি কৰি আছে।
অ ক'ত চাকৰি কৰে বাৰু?
তোমাৰ এইয়া এটা ইণ্ডিয়ান আৰ্মিত গৈছে এটা পুলিচত গৈছে এটা চি আৰ পি এফত গৈছে অহ আৰু মই মানে মোক কৈছে মানে ল'ৰা ছোৱালী কেইজনে যে দেউতা আপুনি এইবিলাক এৰি দিয়ক আৰু বিজনেচ তাৰপিছত মই কৈছো নাই মোৰ সন্ধিয়া টাইমতো ঘৰত থাকিব মন নাযায় সৰুৰ পৰাই যেতিয়া এইবিলাক কৰি আহিছো যেনেকৈ নহলো মই বিজনেচটো যেনে তেনে হলো কৰি থাকো ন।
অ অ। এতিয়া এতিয়া ঘৰ চৰ বনালে নাই আপোনালোকে?
ঘৰচৰ তো মই বনালো এতিয়া মোৰ দুটা বিল্ডিং বনালো
অ অ।
তাৰ পিছত আৰু এ জেগাত মাটি লৈ আছো। তাতো বনাব লাগিব ভাড়া তাত ভাড়া দিম সে হোমষ্টে বনাম বুলি ভাবিছো।
অ কিস্তে কিস্তে? অ অ অ অ। অ তো মাততো শুনা নাছিলো মানে এতিয়া
অ।
বনোৱা হ'ল নাই হোমষ্টেটো এতিয়া
হোম ষ্টেটো বনোৱা নাই মই মাটি চাই আছো তাত বনাম বুলি মানে আপোনাৰ ভাবি থৈছো। উম।
ঠিকে আছে।
কি কৰিবা এনেকৈ কিবা এটা কৰি হ'লেও চলি থাকিব লাগিব না।
আপোনাৰ ধুনীয়া লাইফ এটা চলি আছে আপোনাৰ নিজৰ ল'ৰা ছোৱালী কেইটা চাকৰি কৰি আছে যেতিয়া কি লাগে আৰু এতিয়া মই ময়ো বিয়াখন পাতো বুলি ভাবি আছো এতিয়া
অ ছোৱালী দুজনী মানে তোমাৰ নাৰ্চ শিকি আছে এতিয়া আৰু দুজনী তোমাৰ বি এ এজনী পঢ়ি আছে আৰু এজনী এম এ পঢ়ি আছে।
অ অ অ ঠিকেই আছে ঠিকে আছে।
উ।
অ লাগি থাকক এতিয়া চোৱালি তাৰ পিছে পিছে ন এতিয়া মোৰো বিয়াখন পাতিবলগীয়া হৈ আছে বাৰু।
উম আৰু তোমাৰ মোৰ মিছেছে তোমাৰ হেৰি প্ৰাইমাৰী স্কুলত প্ৰিঞ্চিপাল।
পিঞ্চিপাল ন আপুনি মানে টকা ওপৰত শুই থাকে মানে ন?
সে নাই মই মানে মোক মোক মানে ঘৰৰ পৰা আপোনাৰ কয় মানে এইবিলাক কৰিব নালাগে বুলি মই মানে যে সৰুৰে পৰা কৰি থকা না হাত চাত চলি থাকে না এইবিলাক সেইকাৰণে বিদ্যা নিজৰ বিদ্যাটো এৰি দিয়া নাই। কাৰণ তাৰ পৰাই উঠিছো না।
সেইটোয়ে সেইটোৱেই এৰিব নালাগে সেবিলাক আপুনি যে আগৰ পাই কৰি আছে যেতিয়া এৰিব নালাগে বাৰু।
উম উম।
মোৰ মানে বিয়াখন পাতা পাতো পাতো অৱস্থা হৈ আছে বাৰু পাতিম আও মানে ছোৱালী চালো বাৰু।
উম আপুনি ছোৱালী কত চাইছে?
ছোৱালী মই ডিব্ৰুগড়ত চাইছো ডিব্ৰুগড় অ অ অ।
কি ছোৱালী?
অসমীয়া অসমীয়া অসমীয়া ছোৱালী ময়ো অসমীয়া যেতিয়া অসমীয়া চাইছো। তাই এয়া কি বুলি কয় এয়া কৰে মাষ্টৰনী কৰে প্ৰফেচাৰ মানে। কলেজৰ এখন উম উম উম।
বাকী আপোনাৰ এতিয়া ভাত?
ভাত মই মাছ ভাত দালি চালি এনেকে খাইছো আৰু।
অ' মই তোমাৰ, এই দোকানৰ পৰা আহি, গা পা ধুই এই বহিছোঁ ফেনৰ তলতে।
উম! উম! উম!
তোমাৰ চাধা অকন, উম চাধা অকন খাইছোঁ, ধুনীয়াকৈ। তাৰপিছত তোমাৰ ধুনীয়াকৈ চাহ একাপ খাম নেকি তাৰপিছত ৰাতি মানে তোমাৰ আমাৰ বাৰটা এটা বাজে খাওঁতে মতে ল'ৰাখিনি অহাই নাই দুটামান অহাই নাই। তিতাবৰতে ঘৰত
নাই নেকি বৰ্তমান ব আপোনাৰ গাড়ী গাড়ী চাৰি আছে নে নাই
মোৰ আছে স্কপিয়া তিনিখন আছে
তিনিখন ন
ত বলে বেলেগ এ আপোনাৰ ছোৱালী দুজনীৰ কাৰণে হেৰি আছে আপোনাৰ আৰ্টিকা দুখন আছে
অ আপুনি ছোৱালীজনী আৰ্টিকাত পঠায় নেকি
মানে তোমাৰ হেৰি কেতিয়াবা নিজেও চলাই কেতিয়াবা ড্ৰাইভাৰো থাকে।
অ অ অ ঠিকে আছে ঠিকে আছে
এই মই এখন ভাল মানে আমাৰ ইয়াত নোহোৱা কাৰাঁ এখন কিনিম বুলি ভাবি আছো মানে।
কি কি কাৰ লব
তাকে ভাল লোৱাটোহে তাকে ডাঙৰ লৰাটোহে জানে মানে নামটো কিবা এটা কৈছিলে
অঁ অঁ অঁ কেতিয়া মানে ল'ব
আপোনাৰ আৰু দুমাহ তিনিমাহ পিছত মানে বুকিং কৰি থোৱা মানে থোৱা নাই থমেহে মানে
অ অ অ অ ঠিকে আছে ঠিকে আছে লৈ লোৱা। হম মোৰ এখন লোৱা কথা আছে বাৰু গাড়ী বিয়া বিয়া পতা আগে গাড়ী তিনিখন মান ল'ম চাগে মই
অ ল লগ ঘৰত গাড়ী লাগেই।
অ সেইটোৱে গাড়ী দু- খন বাইক এখন লৈ ল'ম আৰু মই বিয়া পতা আগে অ আপুনি চুৰ দকাইত কৰে নেকি?
নহয় এই এ মানে ল'ৰাটোৰ আপোনাৰ কি ক'ব আৰু এই আমাৰ মানে ডাঙৰ লৰাটো আৰু সৰু ল'ৰাটো মানে বছৰত মানে দুখন বাইক লৈয়ে মানে দুইটাই
অ কি বাইক লব
মানে বছৰত দুখন বাইক লোৱয়ে এতিয়াতো আমাৰ ঘৰত আছে এখন ভি ফ'ৰ আছে আকৌ এইখন কি দমিনাৰ নে কি বুলি কয় যে এইখন
অ অ এইবিলাকে আমাৰ আমি বুজি নাপাম বাৰু
চাৰিশ চিচি নে কিমান চিচি
বা ইমান চিচি বাইক লৈছে নে তাক লৈ দিছে আপুনি
মই লোৱা নাই নিজে নিজে এতিয়া চাকৰি কৰি নিজে লৈছে তাৰ পিছত হিমালয়ত নে কি বুলি যে একদম বাইকখন দাং
অ অ অ গম পাইছো গম পাইছো এতিয়া ল'বই আৰু নিজৰ নিজে ইনকাম হৈছে এতিয়া লবই আৰু যেতিয়া
অ সেনেকুৱা এখন আছে চিজেল ডিক কিনে কি এইডাল
বা সেই সেইখনো লৈছে বা একো নাই নিজৰ ইনকাম লৈছে যে কথা নাই বাৰু।
অ তাকে মই কি কম মই এইবিলাক বাই কো চ চলাব নোৱাৰি মই তোমাৰ এক্টিভা এখন স্কুটি চলাই আছো।
অ ঠিকে আছে মোবাইল কি লৈছে আপুনি?
মোবাইল তোমাৰ এছ টুৱেণ্টি?
এচ টুৱেণ্টি আজিলৈকে ওলোৱা নাই বাৰু এতিয়ালৈক।
এছ টুৱেণ্টিত হেৰি আপোনাৰ আল্ট্ৰা ফ'ৰ।
অ' অ' অ', ঠিকে আছে ঠিকে আছে। অ'।
মানে মোবাইল এটা লাগে ভাল মোবাইল। তাৰপৰি মই ছাগলী ছাগলী ফটো চটো মাৰি থাকো না। তাৰপিছত তোমাৰ এতিয়া মই মানে আৰু এই বিবাহ ভব বন টা খুলিম বুলি ভাবিছোঁ!
অ ক'ত খুলিব আপুনি? কত
এই মই টাউনতে পুটকাই ভৱন বুলি
অ' ঠিকে আছে ঠিকে আছে কেইতা
মই এটাই খুলিম বিজনেচ যদি ভ ভাল হয় যদি ভালকে বিয়া চিয়া আহে যদি আৰু এখন খুলিম ক'বাত।
অ' অ' অ'।
বুলি দিম।
অ' অ' ঠিকে আছে ঠিকে আছে।
অ'। আকৌ তোমাৰ মোৰ হোটেল এখন আছে হেৰিত কমাৰ চুবুৰীত। অ' ক - কল্পনা হোটেল বুলি নামটো কয়।
অ' অ' ঠিকে আছে ঠিকে আছে, ঠিক। অ' ঠিকে মানে হোটেল খোলা নাই বৰ্তমান ন' এতিয়ালৈকে?
হোটেল খোলা আছে চলি আছে হোল - হোল নাইট। ঠিকে মই আপোনাৰ হোটেল নাযাওঁ, মই মাহৰ মূৰত মানে এবাৰহে পইচা চইচা লবলৈ যাওঁ।
মাহৰ মূৰত পইচা আপোনাৰ কিমান ইনকাম হয়? বা ধুনীয়া ইনকাম এটা হয় ন ঠিকে আছে ভাল বিজনেছ এটা কৰি আছে। কৰি থাকক আগলৈও এনেকৈ চলি থাকক আৰু ন।
অ'। এয়াই কি কৰিবা আৰু এয়াই চলি আছো আৰু।
ময়ো সৰু সাৰাকে এনেকা কিবা চাকৰি এটা কৰি আছো আৰু নৰ্মেল।
অ'। কি কৰি আছে পিছে? কি কৰি আছে পিছে বুলো?
মই আ - মই এতিয়া বি এ ছেফ।
উম, মই আগতে খেতি চেতি কৰিছিলো এতিয়া নকৰা হলো। এ এতিয়া নক কৰা হ'লো মানে এতিয়া সময়ে নাপাও মানে।
এই বিজনেছ টোত, অ ৰবা না কৰি আছো।
উম, ঠিক আছে হ'ব দিয়ক ৰাখিছো। হাতমাৰি শুই‌ দিয়ক।